পাইছা নাই?
অঁ শুনিছো শুনিছো। মোৰ মাতটো শুনিছানে?
অ শুনিছো শুনিছো, কি কৰি আছা?
এইয়া তোমাৰ ভাত পানী খালো খায় বৈ এনেই অকনমান বহি আছিলো চকীতে।
অ অ অ।
তাকে তুমি ভাত পানী খালা নে?
মই ভাত পানী খালোঁ-খালোঁ অ'।
অ'।
অ', তাকে বাকী খবৰ খাতি কোৱাচোন।
খবৰ-খাতি আছো আৰু ভালেই, তোমালোকৰ কেনেকুৱা?
আমাৰো ভালেই ভালেই বাৰু দেই। উম। বাকী মাহঁতৰ ঘৰত সকলোৰে ভাল নে?
অ', অ', ভাল-ভাল আছে-আছে।
অ', অ', অ', আমাৰো ভালেই বাৰু দেই ঘৰত সকলোৰে ভাল।
অ', তুমি কি কৰি আছানো?
এ মই তোমাৰ এই বাহিৰলৈ ওলাই আহিছিলো গম পাইছানে, এনেকুৱা গৰম পৰিছে ভিতৰত।
অ'।
সেই কাৰণে বোলো অকনমান বাহিৰলৈকে ওলাই আহো।
ঠিকেই আছে, ঠিকেই আছে।
তাকে বহুত দিনৰ মূৰত ফোন কৰিলা আক দেই।
অ', মই বোলো খবৰ খাতিও নাই মানুহতো, ফোন এটাকে কৰো।
তাকে ভালেই কৰিলা ভালেই কৰিলা মানে এ মোৰ তোমাৰ ব্যস্ত হৈ আছো যে মানুহটো, তোমাৰ সেইকাৰণে তুমি ফোন কৰিলা ভালেই হ'ল দেই। ময়ো তোমাক ফোন কৰিম কৰিম বুলি ভাবিয়ে আছিলো।
অ'।
তাকে ফোন কৰিলা যেতিয়া ভালেই হ'ল, আজি নহলে কথা এটাকে পাতো গম পাইছানে? এ এতিয়া যে মানুহ বিলাকে যে একদম পুৰা মানে সৰু-সৰু ল'ৰা পৰা ধৰি পেলাই একেবাৰে ডাঙৰ মানুহ বিলাকলৈকে ধৰি আৰু মানে এ কি কৰে ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহ বিলাকে কি কৰে আজিকালি কাণত হেড ফোন লগাই যে ঘূৰি ফুৰে, ইমান যে হেডফোন যে ব্যৱহাৰ কৰে সেই বিষয়ে আজি অকনমান আলোচনা কৰো নেকি বাৰু?
অ', ঠিকে আছে পাৰি-পাৰি।
অ', এতিয়া তোমাৰ তুমি চাবা দেই এতিয়া তোমাৰ সৰু-সৰু ল'ৰাৰ পৰা ধৰি পেলাই
হয়।
ডাঙৰ মানুহেটো আচলতে খুব কমেই ইউজ কৰে বাৰু আচলতে ইয়াৰ অ', প্ৰকোপটো আচলতে সেই সৰু-সৰু ল'ৰা-ছোৱালী বিলাকৰহে বেছি। উম। মানে তোমাৰ সেই মানুহক দেখ দেখুৱাবলে কি কৰে, তোমাৰ কাণত কি কৰে দুইডাল হেডফোন লগাই লয় দুই ফালে, দুইডাল হেডফোন লগোৱাৰ পিছত তেওঁলোকে কি কৰে গম পাইছানে, সিহঁতে একদম তোমাৰ ৰাস্তা দি একদম তোমাৰ বাইক-চাইক লৈ যাব, একদম দুইডাল হেডফোন লগাই ল'ব আৰু একদম পুৰা ফুল চাউণ্ড দিব গম পাইছা নাই? হেডফোন দুইডাল লগাইছে লগাইছে তাকো ফুল চাউণ্ড দি। গতিকে ফুল চাউণ্ড দি মেলি যেতিয়া হেডফোনডাল লগাব কণত আৰু হেডফোনৰ চাউণ্ড কিমান ডাঙৰ হয় নহয়, হেডফোনৰ অ'। হেড-হেডফোনৰ চাউণ্ড অকমান দিলেই আচলতে শুনো। কিন্তু সিহঁতে একদম পুৰা ফুল চাউণ্ড দিব, ফুল চাউণ্ড দিয়াৰ পিছত কি হব, সিহঁতে বাহিৰৰ কথা একো নুশুনে হয় নহয়। আৰু যেতিয়া বাহিৰৰ কথা একো নুশুনিব আৰু যেতিয়া বাইকৰ, হাতত এখন বাইক থাকিব তেনেহলে তুমি কি হব পাৰা তুমি ভাবাচোন বাৰু এবাৰ তে অ। এতিয়া তোমাৰ সেই ৰাস্তাত যেতিয়া বাইকখন লৈ মেলি সেই ল'ৰাটো বা এজন মানুহজন। ফোল চাউণ্ড দি হেডফোনডাল লগাই কাণত লগাই যাব তেনেহলে কি হব তোমাৰ সেই কোনোবাই যদি তোমাৰ হৰ্ণো মাৰি থাকে। সেইটো নুশুনিব হয় নহয় তেওঁ কোনোবাই যদি তোমাৰ কিবা ইংগিতো দিয়ে সেইবিলাক ইমান গুৰুত্বই নিদিব, অ নুশুনিব ন হৰ্ণ মাৰিলেও নুশুনিব। এতিয়া কি হব তোমাৰ সেই এক্সিডেন্টৰ চান্সটো বাঢ়ি যায়।
বেছি বেছি। হয়।
অ আৰু তোমাৰ সেই হেডফোনৰ যে চাউডটো কিমান ডাঙৰ হয় নহয় সেই চাউণ্ডটো কাণতো এফেক্ট কৰে আমাৰ, অ তোমাৰ কাণ চান বিষাই যায় হয় নহয় কাণৰ আচলতে পৰ্দাৰ উপৰটো বহুত ইফেক্ট পৰে।
এফেক্ট হয় হয়।
গতিকে আমি সেই হেড ফোনডাল আচলতে আমাৰ অ আমাৰ যিটো সময়ত প্ৰয়োজনীয়। আমি সেইটো সময়তহে ইউজ কৰিব লাগে ইনে অ। এনেই তোমাৰ অদৰকাৰীকে সেই তোমাৰ মানুহক দেখাবৰ কাৰণে আচলতে হেডফোনডাল ইউজ কৰিব নালাগে। আৰু বিশেষকে তোমাৰ। সেইয়ে তোমাৰ বাইকত গৈ থকা অৱস্থাত বা গাড়িত গৈ থকা অৱস্থাত। মানে গাড়ী চলাই যোৱা কথা কৈছো দেই, উঠি যোৱা কথাটো বেলেগ। উঠি যাওঁ নে, তুমি হেডফোন লগাই যাব পাৰা একো নাই।
কথা নাই অ
অ কিন্তু তুমি সেই যেতিয়া চিংগুলকে তুমি চলাই যাবা বা গাড়ীত চিংগুল এখন গাড়ী চিংগুলকে চলাই যাবা তেনেহ'লে কি কৰিব লাগে পৰাপক্ষত হেড ফোনডাল নলগোৱাটো মই বেছি ভাল বুলি ভাবোঁ।
হয় হয় এইটো সচা কথা।
আৰু তোমাৰ হেডফোন লগালেও। যদি তোমাৰ ইমাৰ্জেঞ্চি বা তোমাৰ বহুত মন গৈছে হেডফোনডাল লগাবলৈ তেনেহলে তুমি অকল এডাল হেডফোন লগাই, হেডফোনৰ চাউণ্ড আধাতকৈ কমত ৰাখিবা। কম কমত ৰাখিব লাগে। তেতিয়া কি হয় তোমাৰ সেই তোমাৰ এখন কানেৰে তোমাৰ গানো শুনি থাকিব পাৰিব আৰু এখন কানেৰে তোমাৰ সেই অ বাহিৰাৰ যিসমূহ নয়চসমূহ বাহি বাহিৰৰ যিসমূহ কথা সেইবিলাক আচলতে চব শুনি থাকিব।
শুলিব শুনিব।
এতিয়া এস্কচিডেন পৰিমানটো কমি যাব অ এক্সিদেনো আচলতে নহয় পতককে, গতিকে আমি সেই ক্ষেত্ৰ ত আমি হেডফোনৰ অ হে হেডফোনৰ ব্যৱহাৰটো কম কৰিব লাগে আৰু মানে ব্যৱহাৰ কৰিলেও আমি সেই টো ভাবি চিন্তি চাব লাগে, এতিয়া তুমি কি ভাবা আমি হে ড ফোনৰ ব্যৱহাৰটো যে ইমান এনেকে যে ব্যৱহাৰ কৰাটো উচিত নে, অনুচিত বাৰু?
হয়, এতিয়া কি হৈছে তুমি কৈছাই আমাৰ যেতিয়া যিখিনি নৱ- প্ৰজন্ম, আমাৰ কি হৈছে কিছুমান সৰু সৰু ল'ৰা- ছোৱালীয়ে কি কৰে মানুহক দেখ দেখুৱাবৰ কাৰণে সেই হেডফোন হেডফোন একদম কাণত দুইডাল লগাই ল'ব তাৰপিছত দুইখন কাণত দুডাল হেডফুন লগাই আৰু লগতে ফুল চাউণ্ড দিয়ে। সেইটো কি হয়, সি আচলতে মানুহক দেখুৱাবলৈ সেইটো কৰে, কিন্তু তাৰ পৰা চাবলৈ গ'লে তাৰ নিজৰ লছ হয়, এতিয়া কি হয় কাণত যে এতিয়া দুখন কাণত দুডাল হেডফোন ফুল চাউণ্ড দি লগাব তাৰ যিটো কাণৰ যিটো শুনা শক্তি শ্ৰৱণ শক্তি সেইটো তাৰ কি হ'ব দিনক দিনে কমি কমি গৈ থাকিব। হয়, এতিয়া কাণ অ' অ' এতিয়া কাণেদি যেতিয়া দুখন কাণত বাহিৰা কথা একো নুশুনাকৈ গুম গুমাই থাকিব কান বিলাকে আৰু আজি আজিকালিটো হেড ফোন বিলাক বহুত পাৱাৰফুল।
পাৱাৰ ফুল পাৱাৰ ফুল হয়, অ।
এইটো শব্দ ওলাই সেইটো বহুত উচ্চ স্বৰত হয়। এতিয়া সেই হেডফোন দুডাল যেতিয়া দুখন কাণত লগাব, তেতিয়াতো সি একো বাহিৰা দুুনীয়াত কি চলি আছে সেইটো গম নাপায়, তাৰ কাণ একদম মাথালৈকে গুম গুমাই যাব ন। সি যেতিয়া পুৰা চাউণ্ড দি সেই বস্তুতটো গানটো শুনি থাকিব বা হেডফোন দুই দাল লগাই থ'ব, তাৰ কি হ'ব কাণৰ যিটো শ্ৰৱণ শক্তি সেইটো কমাৰ লগতে তাৰ মগজুটো এফেক্ট কৰিব।
অ' মগজুটো এফেক্ট কৰিব এইটো গুৰুত্বপূৰ্ণ এটা কথা কৈছা, এতিয়া কি হয় তোমাৰ সেই বহুত ল'ৰা-ছোৱালীয়ে তোমাৰ গোটেই দিনৰ দিনটো গান শুনিবই হেডফোনত ফুল চাউণ্ড দি, তোমাৰ আকৌ ৰাতিও শুনি থাকে। সেইটো আঁচলতে বেয়া কথা, তাৰ ফলত কি হয় আমাৰ সেই হেডফোনৰ যি চাউণ্ড আচলতে এটা ৰ চাউণ্ড বহুত ডাঙৰ চাউণ্ড মানে, সেই সেই চাউণ্ড ৱে আমাৰ মগজুটো এফেক্ট কৰে, কাৰণ তোমাৰ কাণে আঁচলতে সিমান ল'ড ল'বই নোৱাৰে। কিন্তু সেই সিমান চাউণ্ড তোমাৰ যেতি এটিয়া ইউজ কৰিবা, গতিকে সেইটো আমাৰ কাণৰ কাৰণে বহুত বেছি। আৰু যিহেতু হেডফোনডাল তোমাৰ কাণৰ একেবাৰে ভিতৰত সোমাই, তাত থাকে মানে তাত তোমাৰ লাহেকৈ ক'লেও শুনে। তাত যেতিয়া তোমাৰ ফুল চাউণ্ড দিবা তেন্তে তোমাৰ সেই কাণৰটো অৱস্থা বেয়া হ'বই, লগতে মগজুৰ তোমাৰ ক্ষতি হ'ব।
ক্ষতি কৰিব টো। অ'।
আৰু এটা কথা কি গম পাইছা নাই সেই হেডফোন যে আমি যে ব্যৱহাৰ কৰো হেড ফোন মানে তোমাৰ ব্যৱহাৰ কৰি থাকোতেনে কেতিয়াবা কি হয়, আমি এইটো ধৰি লোৱা এতিয়া বিজুলী ঢেৰেকনি মাৰোতে বা সেই বতৰটো একদম পূৰা গুমগুমাই থাকোঁতে আমি যে সেই হেডফোন যে ব্যৱহাৰ কৰি থাকোঁ, সেইটো আঁচলতে বহুত এটা ভয়ানক, গম পাইছা সেইটো এটা ভয়ানক ঘটনা হ'ব পাৰে।
হয় হয়।
সেইটো, মানে সেইটো এটা বহুত বেয়া কথা, এতিয়া তুমি যেতিয়া এই মানে তোমাৰ ধৰি লোৱা, ঢেৰেকণি মাৰি থকা সময়ত বিজুলী-ঢেৰেকনি মাৰি থকা সময়ত তুমি যদি হেডফোনডাল তুমি ব্যৱহাৰ কৰি থাকা, আৰু মানে তেতিয়া, কি হ'ব গম পাইছা নে? সেই, বিজুলীটো আচলতে সেই হেডফোনডালে টানি ল'ব পাৰে, অ, মানে ধৰি লোৱা তোমাৰ তাত হেডফোনত এনেকুৱা চিষ্টেম আছে যি, তোমাৰ মোবাইলটো কিমান দূৰত থাকিলেও, মোবাইলটো যেতিয়া কানেক নিজেই বিচাৰি, মোবাইলটোৰ সৈতে কানেক্ট হ'ব পাৰে। তেনেহ'লে, তোমাৰ সেই বিজুলীওতো এটা ইলেক্ট্ৰনৰ হেৰিয়ে ন'? আৰু তাতো, হেডফোনটো ইলেক্ট্ৰন থাকে, এই দুয়োটা ইলেক ট্রন যেতিয়া, তোমাৰ ইটোৱে সিটোক পৰস্পৰ টানিব, টনাৰ লগে লগে তোমাৰ কাণত হেডফোনডাল নিশ্চয় লাগি থাকিবই?
লাগি থাকে
তোমাৰ তেতিয়া কি হ'ব? সেই বিজুলীটো যেতিয়া হেডফোনডালে টানিব, টনাৰ লগে লগে তোমাৰ হেড ফোনডাল ফুটি যাব, কাৰণ বিজুল, বিজুলীৰ লো, লোডটোতো বহুত খাতাৰনাক।
হয়, হয়।
সেই লোডটোতো কেতিয়াও এডাল হেডফোনে সহ্য কৰিব নোৱাৰে, ল'ব নোৱাৰে। গতিকে, সেই হেডফোনডালটো নিশ্চয় তোমাৰ সে, সেইকন জেগাতে ব্লাষ্ট হ'ব, আৰু ব্লাষ্ট লগে লগে কি হ'ব, তোমাৰ সেই কাণখনৰ কাণখনৰ আচলতে অৱস্থা বহুত বেয়া হৈ পৰিব। তোমাৰ কাণখনৰ, হেডফোনত যদি তোমাৰ কাণখনত যদি হেডফোনডাল ব্লাষ্ট হয়, তেনেহ'লে তুমি ভাবা কি হ'ব?
হয়, আচলতে কাণখন বুলি নহয়, যেতিয়া তুমি কৈছা যে কি হয়, হেডফোনত আৰু বিজুলীৰ মাজত ইলেক্ট্ৰনৰ যি আকৰ্ষণ হয়। আচলতে, মানুহজনৰ গাত যদি হেড ফোনডালত বিজুলী পৰে, তেতিয়া হয়তো মানুহজনৰ মৃতুও হ'ব পাৰে। হয়।
হ'লেও মানে মই তোমাৰ আওপকীয়াকৈ মই আচলতে সেইটো কথাই ক'বলৈ বিচাৰিছো। অ, তোমাৰ কাণত যেতিয়া, সেই হেডফোনডাল ফুটিব, তেনেহ'লে তুমি ভাবা এবাৰ কি হ'ব পাৰে অৱস্থা?
সেইটোৱেটো অ।
গতিকে, সেইটো এটা আচলতে কথাবিলাক ভাবিলেই ভয় লাগে হয় নে? গতিকে, আমি সেই তেনেকুৱা ধৰণৰ সাৱধান, সাৱধানতাবিলাক ল'ব লাগে, গম পাইছা নে নাই?
ল'ব লাগে, নিশ্চ
অ গতিকে, আমি হেডফোন ব্যৱহাৰ কৰিব, আচলতে হেডফোন তোমাৰ অ প্ৰাইভেচিৰ কাৰণে খুব বহুত এটা ভাল বস্তু। আৰু তোমাৰ সেই ধৰি লোৱা বহুত ভিৰৰ মাজত, মানুহৰ ভিৰৰ মাজত হেডফোনডাল লাগেও। কিন্তু আমি হেডফোনৰ আমি চাই চিতি ব্যৱহাৰ কৰিব লাগে, তোমাৰ বোলে তোমাৰ বোলে হেডফোন নহ'লে নহ-নচলে, সেইটো তোমাৰ এটা বে-বেলেগ কথা। কিন্তু তুমি, তুমি যদি হেডফোন নহ'লেও তুমি চলিব পাৰা তোমাৰ মো-মোবাইলো ভাল, মোবাইলৰ স্পীকাৰো ভাল হৈ আছে, তেতিয়া মোবাইলত স্পীকাৰ বেয়া হৈ আছে, তেতিয়া হেডফোনডাল ব্যৱহাৰ কৰাটো বেলেগ কথা। কিন্তু, তোমাৰ মোবাইলৰ স্পীকাৰো ভাল হৈ আছে, আকৌ উপৰঞ্চি হেডফোনো লগাই থাকা। তোমাৰ মানে সেইটো আচলতে ইমান ভাল নহয়, হেডফোনডাল আমি খুব কম ব্যৱহাৰ কৰিব লাগে আৰু তোমাৰ আৰু এইটো তুমিওতো দেখিছা ন বহুত নিউজ পাইছা, পাইছো মইও পাইছো
হয়।
হঠাৎ এনেকে গান শুনি থাকোতে তোমাৰ কানতে হেডফোনৰ ব্লাষ্ট হয়। ব্লাষ্ট হৈ তোমাৰ বহুতৰ মৃত্যুও হৈছে। আৰু বহুতে তোমাৰ তাত আঘাত প্ৰাপ্তও হৈছে বহুত বেয়াকৈ। গতিকে হেড-হেডফোনৰ ক্ষেত্ৰত আমি সেই তেনেকুৱা ধৰণৰ সাৱধানতাবিলাক অৱলম্ব
লাগে।
অ', আমি ব্যব, মই-মই ব্যৱহাৰ কৰিব নালাগে বুলি নাই কোৱা কিন্তু ব্যবধা, ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কিছুমান সাৱধানতা আছে সেয়া আচলতে সাৱধানতাবিলাক মানি চলিব লাগে হয় গতিকে সেইখিনি আৰু ফোন ব্যৱহাৰ কৰিলেও খুব কমকৈ ব্যৱহাৰ কৰিব লাগে। হয়, সেইখিনিয়ে কথাখিনি। আৰু আজি তোমাৰ হতে হেডফোনৰ বিষয়ে ইমান খিনি কথা পাতিলো। তাকে ভালে লাগিলে তোমাৰ সতে কথা পাতি। অ', অ', তাকে তেতিয়া আকৌ এই বিষয়ে আৰু ভালকৈ পিছত পাতিম নিশ্চয়, তেতিয়া আজিলৈ ৰাখি আৰু দিয়া, বাৰু বাৰু।